হেল্ল' শুনিছানে, অ' শুনিছা?
শুনি আছোঁ। এ, ইয়াতে আছোঁ ৰবা। অকন কাম অকনমান আছিলে কৰি আহিলোঁগৈ গোটেই বস কিমান বিজিলোঁ। বাহিৰতে ৰৈ আছোঁ। ভিতৰত যাবলৈও ভাল লগা নাই।
তাকে।
যাওঁতে ভিজি ভিজিয়ে যাব লাগিব এতিয়া।
অ'।
বৰষুণটো এয়া নামেই নোলোৱা হ'ল।
তাকে হে।
আমি বাৰু ভিজি ভিজে যাম, তাক ভিজাই নিবলৈহে
এ, নিভিজাবা নিভভিজাবা, ভিজালেই বেমাৰ হয় গ'ম পাইছানে? এনে আমাৰ ল'ৰাটো স্কুলৰ পৰা তিতি আহিলে সি মানে তোমাৰ ছাতি নলয়। আৰু ৰেইনকোটো দূৰৰ কথাই। তাৰ পিছত হি, ভিজাৰ পিছতে অ' ভিজাৰ পিছতেতো তাৰ জ্বৰ আহিলেই। সাৱধান নিভিজিবা।
সেয়াই। হেৰি কৰিবলৈ ৰেইন কোটটো নানিলোঁ, আহোতে ইমান তফাল ফাল ৰ'দ।
এতিয়া বতৰ মহিমা বুজিব নোৱিৰি নহয় ৰেইনকোটটো লৈ ফুৰিব লাগে।
উম, আকৌ সিহঁতৰ দুটালৈ ল'লে মোলৈ নাই যে আকৌ।
অহ'।
ঘৰৰ বজাৰ কেইটামানো কৰিব লগা আছিলে, বজাৰ নকৰিলোৱেই গৈ- তাকে ভাবিছো টমটমখনকে মাতি দিওঁ নেকি।
অ'।
টম টমতে যাম। নিভিজো দেউতাকে ভিজিব আৰু তেতিয়া।
আজিকালি এই টমটমখন এই টাউনৰ মাজত চলে ন। তোমালোকৰ গাঁৱৰ টমটমখন- ত, কাগজ পাতিবিলাক ক্লিয়াৰ হ'ল আ।
অহ' হ'ল।
অ'।
সিয়ো আহিব পাৰে নে নোৱাৰে তাৰ মানে টমটমখন বেয়া হৈ থাকে যে। বেটেৰীটো হেৰি হৈছে।
অ' সলাব হৈছে।
অ' সলাবলৈ হৈছে আহে নে নাহে এবাৰ ফোন এটা কৰো। সুধি চাব লাগিব।
আহ। তোমালোকে সেইদিনা মাহঁতৰ ঘৰত কিমান সময় পালাগে।
কালি সাতটামান বাজি-
অহ'
ভাগ্য ভাল যাওঁতেও বৰষুণত ভিজিব লগা নহ'ল আহি আহোঁতেও।
অহ' অহ' অহ'।
এতিয়া আকৌ ইয়াত আহি পোৱাৰ পিছতে আকৌ বৰষুণ চোৱাচোন।
এই নিদিলে নাই দিলে দিয়ে থাকে গ'ম পাইছা, উম।
এই কিনো হৈ আছে।
তাৰপা আহিব সময় সেই তোমাৰ উম, ভাগিনজনীয়ে কান কানা কটা কৰিছে নেকি আকৌ।
এ তাই আহে বিয়া চাবলৈ। লগতে সেইদিনা বিয়া দেখিলে যে। সেই তাই লগতে আহে তাই আকৌ এতিয়া মেকআপ কিনি দিব লাগে। ভেন্দী কিনি দিব লাগে। ক'ত লগোৱা কিনি দিব লাগে। অহ' আহোতে ফাকি দিহে আহিছো। আমি বোলো টমটম এখন লৈ আহোঁগৈ। তুমি ওলাই থাকা, এতিয়া তাই ওলাই ৰেডি। জেঠাই জেঠুৱে তেওঁ। টমটম আনিলে যামগৈ বুলি।
তাই বয়স কিমান হৈছে এতিয়া।
তাকে সৰু ল'ৰা ছোৱালী নহয় থাকে। থাকিব নাপালে যে থাকিম বুলি ভাবিছিলে চাগে।
অহ'
হে থাকিব নাপালে।
তোমালোকৰ ছোৱালীজনী কিমান বয়স হৈছে অ'।
মনটো কোচ কোচাই আছে মানে আহিবলৈ। ফোন কৰোতে কৈছে তুমি আহা। মই ওলাই আছোঁ।
উম।
আহিবলৈ ওলাই আছে।
অ'।
তোমাৰ ছোৱালী আহিল নে নাই মাজীয়েকৰ ঘৰলৈ?
তাই যোৱা নাই এতিয়া।
অ'।
এই আমি বৰঙাবাৰীলৈ যাবলগীয়া হৈ আছে জেঠাই ঘৰলৈ।
অ', অ'।
তাৰপা অহাৰ পিছতহে লৈ যাম।
উম, এই বৰষুণটো দিলে এৰিব লাগে।
উম।
তেতিয়া ইফাল সিফাল কৰিবলৈও ভাল। মোৰ বিশেষকৈ ঘৰৰ বজাৰখিনি কৰি নিব লাগিছিলে মাহেকীয়া বজাৰ। নহ'লে মই নহা হৈও হ'ল হয়, এই বজাৰখিনি আছে কাৰণে আহিলোঁ। নিবলৈ বাইকত নিবলৈ অসুবিধা হয় কাৰণে।
অ', এই আদিত্য এই মিঠাই, মিঠাইৰ দোকানখন চিল কৰি দিলে ন? মাজতে মই সেইটো হেৰিটো পাইছিলোঁ ভিডিঅ' এটা। কিবা খাদ্যত কিবা ওলাইছিলে বুলি।
অ'।
তেতিয়া মনা নাছিলে, তেতিয়া সেইকাৰণে যেতিয়া বন্ধ নকৰিলেহেঁতেন কিজানি। তেতিয়াই সাৱধান হোৱাহেঁতেন।
তাকে এতিয়া গেলামালখিনি, গেলামালৰ বজাৰখন দোকানখন। বন্ধ হোৱা নাই চাগে?
নাই, নাই, নাই খোলা আছে, মই সেইদিনা গৈছিলোঁ।
মই তাকে ভাবিছোঁ, তাতে যাওঁ নে বেলেগতে যাওঁ।
অ'।
বৰষুণটো এৰিলে দেৰি হ'লেও বজাৰ খিনি কৈ লৈ যাব পাৰিম, ইমান আৰু তিনিওটা আহিছোঁ যেতিয়া ইমান অসুবিধা নাই ঘৰত। কোনোবা অকলে আছে বুলি চিন্তা কৰিবলৈ, কিন্ত বৰষুণটোহে। কৰিব।
তাকেই। কালি আমি ভেকুলী বিয়াৰ কথা পাতিছিলোঁ হে ন।
ভেকুলী বিয়া বৰষুণে দিলে দিয়া।
দিলে অ', তাকেই। উম।
বৰষালৈ ফোন কৰিছিলাঁনে?
নাই ফোন কৰা নাই মই, কওঁ বুলি ভাবি আছোঁ বোলো প্ৰকল্প কেইটা। কেনেকে কি কৰিবলৈ দিছে, ভালকে বোলো আভাসটো লওঁ। কৰাই নাই ফোন।
অ', ময়ো কৰিব লাগিব।
অ'। আৰু স্কুলৰ পৰাও চোৱাচোন এই, এইকেইটা কিয় দিয়া নাই গ্ৰুপত। হিন্দী, অংক। বিজ্ঞান অ', বিজ্ঞান নহয়। অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞানৰ দিছে নহয়?
উম, উম, দিছে।
ইংৰাজী দিয়া নাই নেকি ন?
অ', নাই দিয়া আমি বৰষুণ এৰিব, বৰষুণ এৰিব কৈ চাই আছোঁ এই এন চি চি ল'ৰা ছোৱালীখিনি বৰষুণতে আকৌ উলিয়াইনিছে ৰ'বা।
অহ' এ সিহঁত বেম আজাৰ নহয় নে বৰষুণৰ তিতি।
কিয়নো নহ'ব হয় চাগে, সেই বৰষুণতে তিতি তিতি একে পূৰা হেৰি পেৰেট। কৰি আছে।
অ' চাই ভাল লাগে চাগে ন।
অহ' চাই ভাল লাগে। মই বাহিৰতে ৰৈ তাকে চাই আছোঁ, হা ছোৱালী ল'ৰা চ'ব আছে। বাহিৰত ৰৈ তাকে চাই আছোঁ।
অ' ল'ৰা ছোৱালী ভাল লাগে চাগে সিহঁতৰ বৰষুণ চৰষুণ মানে ইমান অনুভৱ নহয়।
নাই, নাই, নহয়।
ঘামি জামি কৰি থাকে যে এতিয়া বাহিৰত উলিয়াই আনিছে বৰষুণত ভালহে লাগিছে। চাকে সিহতক।
আগতে আমি কম বৰষুণ টিটো নে ন।
অ' এই আগতে যে চাতি তাতি নাছিলে গ'ম পাইছানে নাই। আগতে ছাতি তাতি নাথাকেই ঘৰখনত এটা ছাতি থাকিব। বৰ আৰু স্কুল যাবলৈ সময়তে বৰষুণ পৰিলে ডাঙৰ যে বৰ কছু পাত।
অ' বৰকচু পাত লৈ লৈ যাব লাগে।
অ' বেগও নাছিলে। এখন হাতে হেৰি কিতাপ খিনি হাতত সামৰতি লৈ এখন হাতে বৰকচু পাতো হাত পাতত লৈ সেই বৰকচু পাতখনতে যদি দুজনী যাব লগা হয় ডাঙৰ বৰকচু পাত কাটি এজনীয়ে কিতাপখিনি বুকুতে সাৱতি লয় এজনীয়ে বৰকচু পাতটো লয় দুয়োজনীয়ে খাবতে খাবতে গৈ থাকো ভাল লাগে ন।
তাকে এ তুমি কথাাতটো কওঁতে একে চকুত ভাহি আহিছে সেই দৃশ্য তো, অ' আজিকালি ল'ৰা ছোৱালীয়ে বৰ কচুৱে চিনি নাপায়।
এতিয়া বৰষুণত মই এতিয়া বাইকত আহোতে হেৰি মই মোবাইলৰ দোকানৰ পৰা তাৰ পিছত এই বৰ কচুপাট এটা পোৱা হ'লেও লয়পেলায়। গলোঁ গৈ হয়। অ' আগতেতো স্কুলত আহি পেলাই চবেই লাইন কৈ কৈ স্কুলত বাৰাণ্ডাত যে লাইন কৰি কৰি থৈ দিওঁ। এইটো মোৰ কচো পাত, যাওঁতে বৰষুণ পৰি থাকিলে আকৌ লৈ যাম। এইটো অমুক অ' কিছুমানে কলপাত লৈ আহে কলপাত খিলা ফালি যায়গৈ। সিহঁতে পাই পেলা অ' আমাৰ কলপাত ফালি পেলালা বুলি বৰ কছু। কছুপাট খিলা ল'বলৈ আহে। এই তেতিয়া কিতাপ চিতাপো ধে নষ্ট হয় দিয়া বৰষুণ পৰিলে।
আমিতো এইবিলাক বেগ চেগৰ ইমান দাবী নকৰওঁ ন আমি যেনেকেই পাওঁ। তেনেকেই লৈ যাওঁ ইমান।
বৰষুণ ৰ'দ কথা নাই। ল'ৰা ছোৱালী জোতা পিন্ধি যাবই লাগিব। তেতিয়া আকৌ স্কুলত বহিবলৈ আকৌ বস্তা এখনো লৈ
অ' আকৌ যে বেছি গৰমত ডাঙৰ গছৰ তলত বহাই পেলাই যে আমাক পঢ়াই চাৰে।
পঢ়ায়। আগতে চাবাচোন প্ৰথম শ্ৰেণী খিনি মাটিতে বহিব লাগে মাটি মাটিত বহা মানে আৰু স্কুলত কোনোবাই পাতি পালে পালে নাপ নোপোৱাখিনি ঘৰৰ পৰা বস্তা এখন লৈ যাওঁ। বস্তা খনতে লৈ নিজৰ নিজৰ বস্তা পাই লৈ কিতাপ খিনি থয়। আগত বস্তাটো যে এনেকৈ দাঙি দিলে হেৰিখিনি মোনা নিচিনা হয়। তাৰ ভিতৰত পেঞ্চিল, কলম ভৰাই ভৰাই থৈ দিওঁ যে। মন গ'লে দুপৰীয়া সময়ত তোমালোকে এতিয়া ৰেষ্ট লোৱা অকন লে যা। বস্তাটোতে শুই থাকো ভাল লাগে আকৌ।
ভাল লাগে বৰ মনত পৰে সেইবিলাক দিন'লে।
এতিয়া ল'ৰা ছোৱালীয়ে যাব বৰকচু পাত। স্কুলত। ৰেইনকোট নহলে নহ'বই।
নহ'বই, আগতে আকৌ আমি এল পি স্কুলত পঢ়োতে আমা বৰদোৱা এল পি স্কুলখন ঘৰৰ ওচৰতে নহয়, লেজাৰ দিলে লগৰজনীক লৈ। একেবাৰে ঘৰত ভাত খাই যাওঁহি। আকৌ ওচৰতে মুছলমান অ', মুছলমানৰ ল- ল'ৰা ছোৱালী। মুছলমানৰ গাঁওখন লগতে নহয়, ইহঁতে আও খেজুৰ দিনত একদম খেজুৰৰি লৈ, লৈ আহিব আৰু আমি আৰু একে কোমল, কোমল খেজুৰিতটো ভাল লাগে খাই। এটা খেজুৰি দিলে, পেঞ্চিল দি পেলাই সলাই, সলাই লওঁ।
পেঞ্চিল এইটুকুৰা এয়াঙুল। কি দিওঁ যে এয়াঙুল হেৰি পেঞ্চিল ভাঙি দিলে, তেতিয়া খেজুৰ পাঁচটা দিব। নহ'লে বাৰু আকৌ হেৰি এই কি চিয়াহী। আগতে চিয়াহী কলম হে যে নিপ কলম, চেয়হী ভৰাব লগা হ'লে কলমত চিয়াহী নাইকিয়া হয়। বঢ়নি কাঠি বিচাৰি লওঁ, এয়াঙুলহে দিম কাইলৈ মোক দিব লাগিব। আকৌ পৰীক্ষা আগদিনা তেনেকুৱা কৰোঁ। তাই হাতত নাইকিয়াই হৈছে। ভাল লাগে ন তেনেকুৱা।
এ, ভাল লাগি গৈছে আগৰ কথাবিলাক মনত পৰোঁতেও আকৌ যে এ তালৰ দিনত যে আমি তোমালোকে খোৱা নে তালৰ গুটি?
অ', তালৰ গুটি।
অ', তালৰ গুটিটো কিমান টান, আমি সেইটো কাটি পেলাই টুকুৰা কৰি পেঞ্চিল বক্সত। ভৰাই লৈ পেলাই যে ক্লাছত খাই।
হেৰি পেঞ্চিল বক্সত পেঞ্চিলৰ সলনি তাল কাটি পেলাই ভৰাই লৈ যাওঁ। কোনে কোনদিনাখন কি আনিব, হিচাপ কৰি, কৰি।
এতিয়াতো ল'ৰা ছোৱালীয়ে তাল চিনিয়ে নাপায়।
অ'।
এ, ক'বালে গ'লে দেখিছা নে তুমি কমলীয়া তাল বিলাক যে ৰাস্তা কাষত থৈ, থৈ দিয়ে খাই কি খাইনো সেইটো?
এই তালৰ সেই গুটিটোৱে খায়। কোমল, কোমল হৈ থাকে যে অ', অ', পনীয়া, পনীয়া হৈ থাকে।
অ'। মই ভাবোঁ, এই কুমলীয়া তাল বিলাক যে ফালি, ফালি যে মানুহে বিক্ৰী কৰে কি খায়।
অ', সেই তাল গুটিটোৱে খায় কাটি দিয়ে যে। হ'ব দিয়া ন, সিহঁতৰ ছুটি দিবলৈ সময় হৈছে।
অ', ঠিক আছে হ'ব দিয়া ৰাখা অ'।